কি কৰা।
এনেই আছো বহি বাহিৰত।
খবৰদবৰ ময়ো এনেই আছো।
অ, পিছত ভাত চাত খালা।
হাত খোৱা নাই ৰবা।
অহ, কিয়?
খাম অলপ পিছত।
অ- অ- অ, না - না ভাত আঞ্জ বিলাক এতিয়া হোৱাই নাই ঘৰত।
নাই ৰন্ধা বঢ়া হোৱা নাই হৈ আছে।
অ- অ- অ- অ। পিছত কি তুমি এনেই আছা।
অ' এনেই আছোঁ।
অ' অ' অ' খবৰ চবৰ ভাল?
খবৰ আছোঁ আৰু ভালে বেয়া মাজতে। উম।
পিছত এতিয়া তুমি কি এনেই আছা না অলপ কিবা কিবি কৰি আছা?
অ'। এনেই এনেই আছো দে কিছু কৰা নাই।
ফ্ৰী আছা তাৰমানে ন এতিয়া?
উম উম।
পিছত কি ঘৰতে আছা না এনে বাহিৰত?
এই কিবা বাৰাণ্ডাত বহি বাহাৰত বাৰাণ্ডাত বহি আছোঁ।
অ'। বাৰেণ্ডাত বহি আছা।
কি কয় অ' আজি ক্লাবত গৈছিলি।
অ' আজি ক্লাবত অ' আহিছিলোঁ আহিছিলোঁ। পিছত তুমি আহা নাই কিয়।
এই মই যোৱাই নহ'ল টিউচন আছিল যে।
টিউচন আছিল। অ কেইটা বজাত টিউচন আছিল?
চাৰিটাৰ পৰা পাঁচটালৈকে।
অ' তাৰমানে এঘ এঘণ্টা পঢ়োৱা না টিচন?
অ'।
অ' অ' এনে ইছ ষ্টুডেন্ট এনে কেইজনমান হয়? অ' অ'। অ' চাৰিজন ন। একঘণ্টা অলপ বেছি হয় তাৰমানে পঢ়োৱাটো এনে ত্ৰিছ বিশ মিনিট অলপমান বেছি হয় ন? অ' অ' ঠিক ঠিকে আছে। পিছত ষ্টুডেন্ট বিলাক এনে পঢ়া শুনাত কেনেকোৱা এনে ভাল নে?
অ' ভালেই।
অ' অ' ভালেতো হবা লাগে।
উম।
পিছত আপুনি যে টিউচন পঢ়াই এনে ডাঙৰ ডাঙৰ এনে না সৰু সৰু?
নাই সৰু সৰু সৰু। এই কিবা ছিক্সৰ অ' ছিক্সৰ আৰু কিবা ফাইভৰ।
এনে যে আ আপুনি যে টিউচন পঢ়াই পিছত তেওঁলোকে আপোনাৰ কথা শুনে নে নুশুনে আপুনি কলে? পিছত কিবাতে মাজতে যদি যদি কিবা হেৰি দুষ্টামি যদি কৰে মাৰ চাৰ দিয়া নাই নিদিয়া। অ' অ' অলপ হলেতো ভয় খুৱাব লাগিব ন ল'ৰা ছো ছোৱালীবিলাকক।
উম আজিকালি মানে এনেই আজিকালি ল'ৰা ছোৱালীৰ ভয় ভয় ভাৱ নাই। ত' মাৰি নিদিলে আৰু ক'ত হ'ব অলপ চলপ মাৰি দিব লাগে।
উম উম পিছত আৰিতৰ তোমাৰতো অহাই নহল ক্লাবত।
অ' আজি যোৱাই নহল কি কি বা আলোচনা হ'ল?
অ' কি কি বা আলোচনা আই আজি সেইটো যে এইদিনা দিছিল যে হোমৱৰ্ক যে কৰি আনিব দিছিল ঘৰত কিবা ক্ৰচেটৰ আৰু এই চিলাইঅৰ সেইবোৰ। সেইটো আজি আমি দেখাইছো বাৰু ঘৰৰ পৰা এনে হৰ্মৱৰ্ক টো কৰি আনি। ভালেই হৈছে বুলি কৈছে এম এম এ একচেলি কৈছে আৰু আৰু ভাল কৰিবা বুলি কৈছে ঘৰতে প্ৰেক্টিচ কৰি থ থাকিবা তেয়হে অলপ হাতটো তোমাৰ চালু হৈ যাব বুলি গুইছে মোক আৰু পিছত হৰি আৰু কিবা আৰু কালি কৰ্মশালাো আছে বোলে
কে আছ এ
কালি শিলাই ৱৰ্কশিপৰ
আজ কালি কি হ'ব
কালি কিবা কিবি অলপ কিবা কিবি শিকাব বোলে কালি অলপ কিবা ফুল চুল কেনেকুৱা বনাই অলপ চিলাইৰ এৰি এইটোয়ে শিকাব আৰু
অ
টো হ'লেই হ'ল প্ৰচছটো শেষেই হ'ল প্ৰায় চাগে শিকোৱাতটো উম কোৱা পিছত পিছত তুমি কালি আহিবা কালি ত দেওবাৰ তিজনত বন্ধু আছে পাই চাগে
অঁ কালি যাম কালি আবেলি হ'ব ন না ৰাতিপুৱা হ'ব
কিবা হেৰি ৰাতিপুৱ বলে ধৰিছে বোলে কলাবত
ৰাতিপুৱা কি হব অ কিবা নটিছ এটাটো পালো মই অ
অ - অ কিবা বোলে হেৰি গছ পুলি ৰোপন কৰিব বোলে। অ, এনে তোমালোকৰ ঘৰত এনে ফুল গছৰ পুলি এনে গছৰ পুলি আছে নে নাই।
ফুল- ফুল গছৰ পুলি তেনেকুৱা নাই কিন্তু জবা ফুল আছে ডালঠাল হ'ল লগব পাম দুটামান।
পিছত যদি থাকে যদি ঘৰত তেনেহলে যদি থাকে ন ক্লাবত এটা হলে লৈ আহ লৈ আহিব দিছে সদস্য - সদস্য ইচা বিলাকক এজন এজনছে বোলে
অ- অ - অ, লম - লম।
পিছত আনিবা ক্লাবত ভাল লাগিব কালি - কালি লগ পাম আৰু। গোটেই একেলগ সোম আৰু ক্লাবত গছ পুলি ৰোপন কৰিম। ফটো উঠিম উম, হয় - হয় - হয়।
লব লাগিব ফুল গছ তেনে তেনেকুৱা ফুল গছ আমাৰ নাই তেনেকুৱা ফুলগছ নাই মানে গৰু
কিবা মোকতো ফুল গছটো মই বহুত ভাল পাও ফুল গছৰ পুলি সেইবিলাক দেখিলে বহুত ভাল লাগে যায় আৰু। ফুলটো দেখিল আৰু পাগল দৰে শুই যাব আৰু মই।
অ, সেইটো হয় ফুল চবে ভাল পায় ফুল আৰুকাই ভাল
ফুল কলে না দেখিলে অলপ কিবা অলপ ঘৰলৈ লৈ যাব মন যায় আৰু ফুল সেইটোয়ে আৰু এ ফুল চুল দেখিলে কৰবাত।
হয় দিয়ক - হয় দিয়ক। কিন্তু তাতে হেৰি হ'ল নাই ছাগলী সোমাব বেৰ বেৰ দিয়া আছে না তাতে যদি নেট দিবা পাৰিল হয়।
উম - উম - উম সেইটো আৰু বেছি ভাল হ'ল হয় ন। উম - উম - উম - উম, হয় - হয় - হয়।
ছাগলী সোমালেতো ফুলগছটো নাথাকিব নখতে খাই দিও। গৰু নোসোমাই বাৰু গৰু উম, সোমাই বাৰু বেৰা
পিছত কালি যে কিবা হেৰি ফুল ফুল গছ পুলিবোৰতে ৰোপন কৰিব পিছত ডাঙৰ হ'লে ক্লাবৰ পৰিৱেশটো ধুনীয়া লাগিব ন।
একদম অ - অ বহুত ধুনীয়া লাগিব মানে ফুল ফুল বাগানে এটা - ফুল বাগানে মানে এটাত বেয়াগ কচিত জাগাত - জাগাত তাক ধুনীয়া কৰি দিয়ে গম পোৱা নাই তো মানে মানে পৃথিৱীত ফুল ভাল নোপোৱা মানুহটো নাইেই ন চবেই ফুল ভালেই পায়। অহ ', ফুল ৰুলে মানে তেতিয়া ধুনীয়া লাগিব মানে আকৰ্ষণ হ'ব দূৰৰ পৰা মানে বিৰংগীন হৈ থাকিব মানুহে মানে
ততে এনেতো অলপ এনেতো আমাৰ এনেত ক্লাবত এনে গছৰ চিন এনে
অ-অ সেইটোতো আছে ৰ'বা সেইটো প্ৰথমতে সেইটো তথাপিও সেইবিলাকতো আৰু ফুলগছ নহয় না সেইবিলাক আপোনাৰ হেৰি চিনাৰি গছ। ফুল - ফুল ৰুব লাগে মই ঘৰত ৰুৱা। হয় কিন্তু ৰুলে কি হ'ব সেই যতন কৰিব নাপাও বেৰ ঠেৰ দিব নাপাও সেইকাৰণে হেৰি নহয়।
পিছত যে আপুনি যে আজিয়া কেলাপত্ৰ আহিব পৰা নাছিলো নাৰ পিছত তুমি যে কিবা যে ৱৰ্ক চিপাৰ কিবা হোমৱৰ্কটো কৰিছে নে কৰা নাই ঘৰত।
অ' কৰছো-কৰছো-কৰছো।
পিছত মেমে আজি কৈছে সকলোকে আজি মেমে আজি কৈছে আজি, যাই-যাই আহা নাই ক্লাবত কালি তেওঁলোকৰ তেখেতসকলক আহিব কোবা কৈছে।
মই যাম-যাম-যাম অহা কালি যাম।
পিছত মইতো চাব লাগিব ন কাৰ কেনেকুৱা কৰ্মশালাটোৰ বি ওপৰত কাৰ কেনেকুৱা, কিমান দূৰ আগবাঢ়ি গৈছে সেইবিলাকো মই গম পাম নাই।
উম, আহ ঠিকেই কৈছে, ঠিকেই কৈছে,
মেমতটো ভালে ন মেমতটো বহুত গালি চালি নেদে ইমান মৰম কৰে সেইটো ভাল লাগে আৰু ল'ৰা বিলাক বেছি কয়ে ছোৱালী বিলাক কৱে সেইটয়ে
কিন্তু মই সিমান ভালকে-ভালকে নৰোঁ কামটো মানে ময়ো মানে প্ৰেক্টিছ কৰা নহয় মানে গম পালো মানে মোৰ সিমান হাবিয়াস নাই মানে সেইটো কামত গম পোৱা না।
একসুৱেলি এইবিলাক কিবা কচটৰ সেইবিলাক ছোৱালী কৰে। ছোৱালী বিলাকৰ হে সেইটো হয় কামটো।
তথাপিও গম পাইছোঁ যে সিটোক যে সুখ বুলি কয়। বা উন সূতাটো এনেকুৱাকে গাঁঠি মাৰিব লাগে মানে বহুত গম পালো মানে। সেইটোয়ে মানে চব বস্তুৱে এটা হেৰি লাগে না সময় লাগে সময় দিব লাগে।
হয়-হয় সেইটো বস্তুতো ক্ৰচেতই সেইটো তৎক্ষণা নহয়। অলপ টাইম লাগে।
নহয়-নহয়-নহয় টাইম লাগে, টাইম লাগে, উম যিহেতু আমি একেবাৰে এই নাজনা। তো আমাৰ কাৰণে টাইম লাগিবই না।
উম-উম-উম-উম, পিছত হেৰি আহিবা নহলে ক্লাবত। কালি ৰাতিপুৱা আহিবা আবেলি আহিবা ওচৰতে হয় নহয় ক্লাব।
অ-অ, ওচৰতে ওচৰতে ৰাতিপুৱা মোৰ ৰ মানে অলপ দেৰি হ'ব গম পোৱা নাই।
দেৰি হ'ব।
অলপ দেৰি হ'ব নটা বজাত কৈছে না নটা বজাত মই যাব নোৱাৰোঁ। মই যাওঁতে যাওতে হয়টো এঘৰা ছটামান বাজি যাব পাৰে এঘাৰটামান তথাপি মই যাম। উম,
থিকেই আছে তুমি সময়টো মিলাই পেলাই আহিবা আৰু। ক্লাবত ৰাতিপুৱা কালি। সময়তটো উলিয়াই পেলাই যেতিয়া-যেতিয়া আহিব পাৰা তুমি। এনে দচ, পাঁচ মিনিট লেট-লেট হ'লে কিছু নহয় দিয়া এনে এঘন্টা আধা ঘণ্টা দেৰি হলে কিছু নহয়।
অ',
উম-উম-উম,
যাবতো লাগিবই না ওচৰতে ফুল এটা ফুলত ডাল লৈ যাব লাগিব আমাক কিবা বগা-বগা জবা ফুল দেখছা না।
দেখিছো বগা জাবৰ ফলটো দেখিছো বগাও দেখিছো ৰঙাটোও দেখিছো।
আৰু ৰঙাটোতো প্ৰায় গোতেটো থাকে। না বগাটা মানে বগাটা আমাৰ ঘৰত আছে। ত' মই ভাবছো মানে তাৰে এটা ডাল কাটি লও নেকি এতিয়াতো বৰষুণ না আৰু জবা ফুলত তোৰ ডালত। তে হয়।
হয়-হয়। খালে কি হেৰি তোমাৰ ঘৰত এনে জবা ফুলাৰ গছ আছে না আৰু বেলেগ কিবা কিবি অন্য ধৰণৰ বেলেগ ধৰণৰ ফুল গছ আছে অ অ মোক পাৰিলে কালি তুমি এটা দিবাচোন মই ফল কৰ ওচৰত পুলি ময়ে লৈ যাম ক্লাবত তাৰমানে আমাৰ ঘৰৰতত নাই এটাও নাই গছ ফুল গছৰ বুলি গোটেই আছিল খাগা বাৰু গোটেই ছাগলী বিলাকে গৰু বিলাকে খাই শেষ কৰি দিছে
অ সেইটোৱে সেইটোৱে আমাৰ ঘৰত ত পাবি ল'বা পাবা আছে
উম উম উম উম উম ঠিকেই আছে
উম
বহুত আছে ন তোমালোকৰ ঘৰত গছপুলি
গছ ফুল গছ মানে জোৱাা ফুলে আছে তাৰ বাহিৰে আৰু একো নাই
অ হ'ব দিয়া জবা ফুলতটো দিলে একো নহয় বাৰু
অঁ সেই জোৱা ফুলটো মানে ভালহে এইটো চা প্ৰত্যেক বছৰে থাকিব মানে সেইটোতো আৰু হেৰি নহয় ছিজেনৰ ফুল নহয়
উম উম উম পিছত খালি গোলাপ ফুলটো হ'লে আৰু বেছি ভাল লাগিলে নহয় ন কালাবৰ কাৰি ৰোপন কৰিলে গছ গোলাপ ফুলটো
গোলা গোলাপ ফুলটো এনেই নাপাহে গোলাপ ফুল কিনি আনিব লাগে নহলে কাটিং কৰিব লাগে কাৰোবাৰ যদি ডাঙৰ গছ আছে নাথাক নাথাক অে বজাৰ পায় বজাৰ পায় কিন্তু এতিয়া গলাপ ফুলৰ ছিজিন নহয় আপনা গোলাপ ফুলৰ এতিয়া মানে ফুলৰ ছিজন সিমান নহয়
গলাপ ফুলৰ চিজন টো
নাই নাই বাৰিষা কালত নহয় মানে এতিয়া মানে ফুল কেনেকৈ হ'ব ফুল হ'লেতো বাৰিষা পানীতে মানে নষ্ট হয় হোৱাদা নহ নোহোৱা বুলি কোৱা নাই কিন্তু এতিয়া মানে উপযুক্ত তো ফুল নাপাব মানে এতিয়া মানে ফুল ফুটিব কিন্তু পানী বৰষুণ আহিব ফুল পাহীবিলাক সৰকি যাব তো সেইটোৱে ঠাণ্ডাাদিনত
ঠাণ্ডা দিনত হয় ন গোলাপ ফুলৰ এনে পুলি গোলাপ ফুলটো
অ পুলি মানে সেই ডালৰ পৰাই আহ োলাপ ফুল কাটিঙৰ পৰা গুটিৰ পৰা ইমান নহয় সেইটোৱে উম ত তেনেেক্ট ায়াৰ কি